অ হেল্ল'। নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ
হেৰি আপোনাৰ মই মানে মোৰ ইণ্টাৰনেটটো মানে অহ বহুত শ্ল' হৈ আছে।
হয়।
মোৰ মানে এই হয়, মানে ফ'ৰ জি চিমে হয় বৰ্তমান চলাই আছোঁ।
হয়।
অ' ফ'ৰ জি চিমে হয় কিন্তু ইণ্টাৰনেটটো বহুত লৈ আছে আপোনাৰ তাতে কেনেকুৱা নেটৱৰ্কটো। হয়।
মোৰ নেটৱৰ্কটো সিমান ভাল নহয় মোৰো শ্ল' হৈ আছে। অপোনাৰ? মৰে
শ্ল' হয় ই নেকি আপু অ' আপুনি বাৰু কমপ্লেইন দিছিলে না।
হয়, মই ইণ্টাৰনেটৰ এয়াৰটেল অফিচত দিছিলোঁ।
উম,
পিছত তাহাঁতে কৈছে নিজক নিজে মানে ঠিক হৈ যাব বুলি।
আচ্ছাঁ মানে আপনি এয়াৰটেল চিম ব্যৱহাৰ কৰি আছে।
হয়-হয়।
আচ্ছা, অহ মইতো ধৰক ভদাফোণ। ফোন আই দিয়া ব্যৱহাৰ কৰি আছ ন ভডাফোনে। ভি আই হয় ভি আই। চিম ব্যৱহাৰ কৰি আছো।
হয়।
ত' নে মানে কি ইয়াতে মানে ফৰ জি টো দে ধৰক আললিমিটেড। পোৱা যায় যিটো মোৰ ফাইভ জি মোবাইল নহয় ফোন নহয়।
অ',
ত' ফৰ জিটো আনলিমিটেড পোৱা যায় সেইকাৰণে মই মানে ভি আই, চিমখন ল'লোঁ ভি আই কোম্পানীৰ। অহ তো মানে আৰু। অ' কি কৰি আছিলে?
নেটৰ কাৰণে মই কিবা। কি ব্যৱস্থা ল'ব লাগিব ফাঁচৰ কাৰণে যিটো।
হয়-হয়।
অ,
হেল্ল',
হয়।
কিবা ব্যৱস্থা আছে নেকি স্পীডৰ কাৰণে কিবা নেটৱৰ্কিং সোনকালে আহা। আৰু বৰষুণ পৰিলে নেটটো মানে
এইটো বৰষুণ দিলেতো টাৱাৰৰ চাওক বৰষুণ দিলে। টো টাৱাৰৰ মানে এইটো অলপ মানে উইক হৈ যায় চিগনেলটো। চিগনেলটো উইক হ'লে মানে ইণ্টাৰনেটৰ যিটো স্পীড হয়। এইটো মানে হ্ৰাস পায় তেতিয়া মানে। অ' যিটো মানে দ্ৰুত গতিত চলে ন ইন্টাৰনেটটো এনে ধৰক অ', অ', দিনৰ সময়ত যদি আহ বা ৰাতিৰ সময়তে হওক যদি বৰষুণ ডাৱৰীয়া বতৰ হয় তেতিয়া মানে অ', এই বেছি হাৱা পানী বৰষুণ হলে তেতিয়া, আপোনাৰ এই, যিটো মানে টাৱাৰ থাকে টাৱাৰৰ পৰা মানে চিগনেলটো। উইক হৈ যায় মানে দূৰ তোমাৰ, তাৰ পৰা মানে চিগনেলটো আহিব নোৱা মানে আহিব বহুত সময় লাগে। মানে ডাটাটো ট্ৰান্সফাৰ হ'ব। সেইকাৰণো শ্ল' হৈ যায়, একদম হয়। আপুনি মানে এতিয়া উম মানে সুধিলে কি সুধিলে?
মানে কেনেকে আমি চি ইণ্টাৰনেটটো মানে ইমান পানীৰ বতৰত হওঁক যেওচ ফাচ চলাব পাৰিম?
দ্ৰুত গতিত চলিব পাৰে যাতে ইণ্টাৰনেটটো আপোনাৰ ফোনত, হয় নাই? সেইটোৱে সুধিছে, আপুনি তেতিয়া হ'লে হেৰি কৰিব লাগিব আহ্
মানে, টাৱাৰ টাৱাৰ এ কাষত থাকিব লাগিব নেকি সৰহ?
টাৱাৰ কাষত থাকিব লাগিব লা তা থাকিলে ভাল। এতিয়া যদি টাৱাৰ নাথাকে, আপুনি এতিয়া একো কৰিব নোৱাৰে, এতিয়া টাৱাৰ টো আৰু কম পানীৰ ইটো বেলেগ কথা আও এতিয়া মানে ক'লে কোম্পানী এতিয়া য'ত ইচ্ছা তাতে বহাই তাৱাৰ ন। য'ত কাষ্টমাৰ বেছি তাতে বহায়। এতিয়া আপোনাৰ মানে যদি আপুনি দ্ৰুত গতিত ইন্টাৰনেট ব্যৱহাৰ কৰিব খুজিছে মানে সদদায় দিনে ৰাতি একে সমানে, তেতিয়া হ'লে আপুনি ৱাই ফাই কানেক কচন ল'ব লাগিব।
হয়, ৱাই ফাই ল'ব লাগিব ন।
কম্পানীৰ হ'ক, জিঅ' হক, এয়াৰটেল হক, বি আই' হক,
ৱাই ফাই তাৰ মানে এক্সচাৰাকে ল'ব পাৰি নেকি?
হয়-হয়-হয়, সেইটো ৱাই ফাই এষ্ট্ৰাকে ল'ব পাৰি আৰ আপুনি সেইটো টিভিও চলাব পাৰিব ফোনো চলাব পাৰিব ঘৰৰ যিমান যি আছে, চব চলাব পাৰিব মানে ইণ্টাৰনেটত। একে টাইমত একে সময়ত দহটা পোন্ধৰ পৰা ডিভাইচ আপুনি চলাব পাৰিব।
আৰু কিবা মান্থলি কিবা দিব লাগে নেকি?
সেইটো মান্থলি এটা মানে যেনেকুৱা লাইটৰ আমি লাইটৰ বিল দিওঁ বিদ্যুতৰ বিল দিওঁ। তেনেকুৱা মাচুল এটা আহে। প্ৰতিমাহে এইটো আৰু এইটো মানে লিমিটৰ ওপৰতো আহে। কিছুমান আহ ধৰক হয়। নহয় ফ্ৰী নহয় ফ্ৰী আৰু কেনেকে হ'ব এতিয়া আপু আপোনাৰ চেটাপ বক্স টক্স দি দি যায়, তাৰপিছত কেবল দি কানেকচন দি দিব। ৱাইফাইটো তাৰপিছত প্লেন আপুনি ধৰক এটা চিলেক্ট কৰিলে প্লেন। প্লেনটো এতিয়া আপোনাৰ প্লেনৰ হিচাপে এতিয়া আপোনাৰ ডেটাটো হ'ব। ভেলিডিটিটোতো আপোনাৰ বিলৰ বিলিঙৰ যিটো মানে ভেলিডিটি। এইটো ত্ৰিশ দিনৰ ভিতৰতে হ'ব মানে মাহে-মাহে আপুনি বিলটো দিব লাগিব।
হয় ইউজৰ ওপৰত বিলটো আহিব। হয় তেনেকুৱা হ'ব। আৰু ষ্টেচনত হয়। ষ্টেশচনত থাকিলে ফ্ৰীতে হ'ব পাৰে নেকি কোনোবাই কিবা কৰিছিল মোক সঁচা।
হয় ৰেলৱে ষ্টেচনতোতো কথাটো বেলেগ সেইট টো ৰেলৱেৰ হয় ৰেলৱেৰ আপোনাৰ সেইটো আপুনি কানেকট কৰিব পাৰে ফ্ৰীতে সেটোত এইটোতো আপুনি ৰেলৱে এৰিয়াত থাকিব লাগিব আপোনাৰ এইট টো মানে এটা আ আপুনি এতিয়া ৰেলৱেৰ ৰেলে ৰেলৱেৰ ৱাই ফাইটো আপুনি এতিয়া ঘৰত বহি ব্যৱহাৰ কৰিব নোৱাৰে না।
হয় হয় হয়।
তাতে সেইটো অ এৰিয়াটো না বহুত দূৰত হৈ যায় ন সেইটো এটা মানে নিৰ্দিষ্ট এৰিয়া লৈকেহে
আমাৰ সৰু সুৰা ষ্টেচনত পায় নেকি ৱাইফাইটো নে ডাঙৰ
এইটো বাৰু মই সঠিককে কব নোৱাৰিলো ইমান এটা। ইমান এটা মোৰ সেইটো বিষয়ত মানে ধৰক জানা নাই।
গুৱাহাটীতো পুৰা পায় নহয় জানো। গুৱাহাটীত পাই আছে।
গুৱাহাটী ষ্টেশচনত পায় হয় হয় গুৱাহাটী ষ্টেচনত পায়। আৰু আপুনি কাম কৰিব এটা আপুনি যদি ৱাইফ
নেটটো থাকিব লাগে নেকি এইটো ৱাইফাই
এয়াৰটেলৰ এয়াৰটেলৰ ইণ্টাৰনেটটো দ্ৰত গতিতে চলে ভালে
নহয় ৱাই ফাইটো ল'লে নিজৰ নেট পেট থাকিব লাগে নেকি?
অ', অ' নিজৰ নহয় তাতেতটো আৰু ইন্টাৰনেটৰ মানে কোনো চিমত কোনো ফোন নাম্বাৰতৰিচাৰ্জ মান কৰাৰ দৰকাৰ ন পৰে ন। আপুনি যদি বাহিৰত আছে কল কৰাৰ কাৰণে এটা প্লেন ৰিচাৰ্জ কৰিব পাৰে মানে এটা মিনিমাম আৰু এনে ইন্টাৰনেটৰটো আপুনি বহুতে পাৰিব ব্যৱহাৰ কৰিব।
হয় ম ৱাই ফাইটো কৰিলে মানে এনেও নেট হেৰি কৰিলে আহি যায় আৰু তেনেকুৱা হয় হয়।
হয় এতিয়া ধৰক ৱাই ফাইটো কাৰ মানে আপুনি ফেমিলি তো মানে কোনটো কাৰ কাৰণে মানে বেছি উপযোগী আৰু ভাল হয় হয় গম পাই। ঘৰৰ পৰা ধৰক য য যিবিলাক মানুহে কাম কৰে যিবোৰ মানুহে কাম কৰে আপোনাৰ আহ ইন্টাৰনেটৰ আহ দৰকাৰ হয়। তেতিয়া আপোনাৰ অ', তাতে মানে ৱাই ফাইতটো ব্যৱহাৰ মানে তেতিয়া ভাল উপযোগ ব্যবহাৰ কৰিব পাৰি উপযুক্ত হয় তেতিয়া হয় আৰু আপুনি তাই সময়তে একে সময়তে আপুনি পাঁচটা হওক বা দহটা হওক ফোন ডেপ তপ অ লেপতপ আপুনি একেলগে সংযোগ কৰিব
পাৰি নেকি আচ্ছা মানে নেটটো শেষ নহয় তাৰ মানে বুজিলো।
আপুনি আনলিমিটেড যদি প্লেন লৈছে তে যেতিয়া তেতিয়া চেঞ্জ কৰিব পাৰে মানে মানথলী আপুনি যদি আনলিমিটেড প্লেন লৈছে তে তেতিয়াহ'লে আপুনি যিমান অস অসীমিত মানে ডেটা ইউজ কৰি থাকিব পাৰি।
উ মই জনা নাছিলো নহয়।
আৰু আপুনি এটা কাম কৰিব নহলে আপোনাৰ ফাইভ জি মবাইল নহয় নহ নহয় জানো? মোৰো নহয় ফাইবজি মোবাইল মই কি কৰিলোঁ তেতিয়া। এতিয়া ইণ্টাৰনেট টো এতিয়া মানে কি অহ মোৰ এতিয়া ব্য্ৱহাৰ কেতিয়াবা হৈ যায় কেতিয়াবা থাকি যায় যিৰ কথা কৈছো। উম হয় হয় যদি মই জিপিটি ভৰাও তেতিয়াা হ'লে মোৰ হৈ যায় কেতিয়াবা থাকি যায় বেছিভাগ শেষ হৈ যায় ত' মোৰ কিবা চাব লগা। কিবা হ'লে মই চাব নোৱাৰো তেতিয়া মোৰ বেলেগ কৰি আৰু তেতিয়া কাৰণে অ' প্লেন ভৰাব লাগে ৰিচাৰজ কৰিব লাগে তেতিয়া মই কি কৰিলো ভি আইত মানে ভি আই প্ৰডাকশনত টু নাইনটি নাইনত আনলিমিটেড বুজিছে। ত' আপুনি টু নাইনটি নাইনত আনলিমিটেড ফ'ৰ জি ডেটা ইণ্টাৰনেট
হয়
ত তেতিয়া মই কি কৰিলো মোৰ জিঅ' চিমটো ভ আই পৰ্ট কৰি ললো
হয়।
সেইটো আপুনি কৰি ল'ব পাৰে এয়াৰটেলৰ পৰা আপুনি ভি আই কৰি ল'ব পাৰে
হয় কৰি ল'ম নেকি? এতিয়া সুবিধা হব আমাৰ গাঁৱৰ এলেকা কাজে সেইকাৰণে অলপমান অসুবিধা হয়।
অ' আপুনি এতিয়া মানে এটা কাম কৰিব। আপুনি চাই লব যে এতিয়া আপোনাৰ ঘৰৰ ওচৰে পাজৰে কোনে কোনটো কোম্পানীৰ চিম ব্যবহাৰ মানে ধৰ কোম্পানীয়ে ভাল ইন্টাৰনেট স্পীড দি আছে আপোনাৰ এৰিয়াত,
হয়।
এই হিচাবে আপুনি মানে এটা সিদ্ধান্ত ল'ব পাৰিব
হয় নেকি?
হয় তেতিয়া আপুনি হয় বুজি পাইছো।
নাজানোতো মানে, মোবাইল চলোৱা মোৰ তিনি চাৰিদিনেই হ'ল,
অ'
সেই কাৰণে মই আপোনাক, ক'বলৈ দিছোঁ আজি আপোনাকেই বিষয়ে জানিম আৰু